অ, হেল্ল' অ শুনিছো ক? কি কৰি আছ অ', ভাত খাল দে। তই ভাত খালি?
এ খাই আহিছো অলপ আগত।
অ', কিহে খালি ভাত?
ভাত মাংস আনিলে তাৰপা আকৌ বেঙেনা পুৰিলো আজি তাকে তেনেকেই খালো আৰু।
অ', এতিয়া শুবলৈ আছ নে কি? এনে কাম কৰিবি কিবা?
নাই-নাই শুৱা নাই। শুম অলপ লাহোকে। তাপা ইহঁতি পঢ়ি আছ নেকি? আহ,
এতিয়া পঢ়া সময় পঢ়ি আহ, কামত লাগিম পিছত এতিয়া আমাৰ এতিয়া অ', হেই কোৱা নাই আৰু। কাম কৰিয়ে আছিলো এই বেলেগ টা কাম কৰি আছিলো।
অ', -অ', -', কাপোৰযোৰ মত ফটো চাবই পাহৰিলো। স দ সে প চামাৰে কৰি পেলাই দি দিব দিম মোৰ মোৰ নম্বৰত দেই উম
তাৰপিছতে কি কৰিবি দেয়াময় সেইবোৰ কৰি আছো আৰু সেইবিকতটো কৰিয়ে থাকো আৰু হা কাপোৰ মই নগাওঁ পৰা আনো
হলচেল
উম হলচেল পৰা আনো কটনৰ কটনৰ কাপোৰ নগাওঁ ভাল পায় ৰহাত পাৰা ভাল ইমান
অ
উম নগাঁওতহে ভালকে পায় বানদিল হি চাপে নানো দে চাই ফেচবুক আনো একেলগে বেলেগ বেলেগ আনো যে অকল কটনটো নানো বেলেগো আনো যে
অ অ কিমান লৈ এযোৰ
এযোৰ দুশ টকা পৰে
অ সেই আছাচোন এম্ৰডাৰ কৰি ল' যাব না তাতে সেনেকে
অ কটনৰযোৰ দুশ টকা পৰে এনে এইটো আঢ়ৈশ টকা লয় মিক্স পাত বুলি কয় আৰু
উ পাতটো অ আঢৈশ লয় উম
উও মিক্স পাতটো। এম্ম দায়ী কৰিবলৈ দিগদাৰ হেৰি যে অকণ হেৰি প নিচিনা যে অ এইটো কটনতো ভাল হ'ব কটনতো ভাল হয় উম কটনতটো ভাল কৰিবলৈ ভাল হব
উম কটনৰ গৰমত উম ভাল লাগে আকৌ
উম কটনৰ গৰমত পিন্ধিব লাগে
উম
মই যে কটনৰ কাপোৰে কৰি আছোঁ ক
কটনৱে অ একে এদিন কিমান দিন লাগে কম্পিলিত হওতে
একেৰাহে কৰ দুদিনতে হৈ যায় একেৰাহে নকৰিলে চাৰি পাঁচদিন লাগে আও
অহ অহ
একেৰাহে কৰিলে দুদিনতে হৈ যাব চিম্পুলটো একেবাৰে চিম্পুল ডিজাইন টো আৰু হেভি টো অকমান দুদিন তিনিদিন লাগে
অ মই এইটো নাম্বৰত দিবিচোন কেনেকুৱা কেনেকুৱা ক এতিয়া হোৱাটছএপত ছেভ কৰি
অ ফে মানে কি ফেব্ৰিকটো কৰি ফেব্ৰিকটো কৰি কৰি মেলি দহি গুঠালে তিনিদিন চাৰিদিন লাগে আৰু দহি চহি গুঠি চিলাই কৰি দিয়ালে
অ লাগিবই আক তিনদিন দহিতো টাইম লাগে
উম তই কৰিবি নেকি ফ্ৰেবিক
দিবি চোন বাও মন গলে চাম ফেৱিক সেই খিনি কেনেকে আক সেয়া হয়
এ ন হেৰি কৰিবি তই এবিলগতটো আনি লগাই লব পাৰিবি নহ কটনৰ কাপোৰ আনি এবলিক ফুল টো যে পায় কিনিবলৈ
অ অ সেইটো
অ সেইটো ফুলো কিনি আনি লগাও মই ইয়াত এ যি যোৰ কাপোৰ বনাইছো মই এবলিক বোৰ ব্যৱহাৰ কৰিছো আৰু হেৰিও ব্যৱহাৰ কৰিছো নিজে ফেব্ৰিক হাতেও কৰিছোঁ অ অ পাতখিনি ফেব্ৰিক দি ফেব্ৰিকে কৰিছোঁ তাৰপিছত আকৌ এনেই ফুল লগাইছো এবিলিক এনে ফুলো বনাও কিন্তু নাই বনোৱা এই যোৰ চিম্পুলে কি বনাইছো আৰু অকমান অকমান
ফুল খিনি এনে হানি ললো তাৰপাছত পালো
কাৰ্বন দি ৰাখিব পাৰি নহলে কাপোৰটো পাতল কাপোৰটো পাতল হল তলত আঁকি ললে ধৰিব পাৰে
অ অ
তই সেই আঁকিবলৈ হলে কোনোবা এটা কাপোৰ ডাঠ ৰং হলে ডাঠটো ধৰিব নোৱাৰে ডাঠটো ধলে বগা হোৱাইট কাৰ্বাৰখন ল'ব লাগিব
উম হম
অ হোৱাইট কাবন দি আঁকিব লাগিব হোৱাইট কাবন দি আকিলে ধৰি লওক জিলিকি যাব উম, এনেও পাৰি ঘৰতে কৰি এনি থাকো যেতিয়া দিনতটো হয়।
অ', এনে থাকো এতিয়া কিবা এটা কৰিব লাগিব ব্যৱসায়।
কটনৰ কাপোৰ কেইযোৰমানকে আনি লৈ পেলাই কৰ।
উম', হম', তাকেহে হেৰি ন আনিব লাগিব নহ পৰা মৰিগাঁও টো চাব লাগিব হ
মৰিগাঁৱতটো পাবি মৰিগাঁও হলছেলৰ দোকান মানে মৰিগাঁও হলচেল নহয় এনে তই যদি হলচেলৰ দোকানৰ পৰা এশ এশ ওৱান ফৰ্টিকে লয় দেই। হ'লচেল আনিব লাগিব কিন্তু সৰহকৈ আনিব লাগিব সৰহকৈ আনিলে নাপায় অ', ওৱান ফৰ্টি কে। উম তাৰপিছত দোকান পাৰ মোকো খবৰ দিবিচোন এটা বান্ধি আনিলে তেনেকে দিব উ কিন্তু ভাল যদি কাপোৰ পা মোকো কবি মই মই তাৰ পৰাই আনিব যাম তেতিয়া।
আহ,
মানে কি ভাল মই দু মানে কি নগাঁৱ যোৱাতকে মানে অ', নাই কৰিব পাৰি পিন্ধিবলৈও ভাল লাগে বেয়া নালাগে।
উ, মোক আমাৰ মই হেৰিয়ে তাই এযোৰ কৈ দিছিল নহয়।
আহ,
আছে আগতে সেনেতে কৰিছিলে খুব।
এতিয়া কৰি পিন্ধা নাই আৰু।
পিন্ধিমা এতিয়া এবাৰ দুবা পিন্ধিছো। বাহিৰত আহে এনেকে বাহিৰত ফুৰোতে ফুৰোতে হা তাত সেইবিলাক ব্যৱসায় নহয় আৰু।
আহ',
কত পাঞ্জাৱত থাকোতে দিছিল তাতে। পাঞ্জাৱত নে ৰাজস্থানত থাকোতে দি
অ', তাই ৰাজস্থানত থাকি তাত থাকি কেনেকুৱা লাগে বাও?
অ', ধুনীয়া লাগে। ধুনীয়া ৰাজস্থানতো ধুনীয়া একদম গৰম আছে কিন্তু কিন্তু কুলাৰ লওঁ আৰু কুলাৰ ললে হৈ যায় আৰু তাৰ পৰাৰা আকৌ তে ভাল লাগে কিবা এটা মানে মোৰ হেৰি আমাৰ ইয়াৰ নিচিনা মানুহ হেৰি নহয় আ মানে গোপ গোপীয়া গৰম নহয় আ গৰম যদিও তাত গৰমটোত কোলা নহয় মানুহ মানে ৰ'দত ওলালেও ক'লা নহয় আমাৰ ইয়াত কলা হৈ যায় অলপ হ তাত কিন্তু কলা নাই মই এতিয়া ইয়াত আহি কোলা হৈ গৈছো
অ তাত থাকি ভাল লাগে হয়
ভাল লাগে উম ধুনীয়া লাগে
এনেই বৰদোৱা চৰাৰ গৈছনে নাই তই
ব বৰদোৱা বৰদোৱাত এ গৈছো আকৌ এবাৰ যাব লাগিব নতুনকে বনাইছ যে এতিয়া চাবলৈ নতুনকে বনোৱাত যোৱা নাই যামহে আগতে আগতে বহুত এনেকে গৈ থাকো জেঠাই সিহঁতৰ ঘৰত গ'লে যাওঁ তাৰপ আকৌ বৰদোৱাৰ আগতে আমি চাইকেল ললেও যাওচোন ওচৰ হয় সেইপিনৰ পৰা
অ সেই বদো এতিয়া ধুনীয়া বনালে এতিয়া চাবলগীয়া জেগা বনালে অ এতিয়া ধুনীয়া লাগে আগতে ইমান ভাল নালাগে আগতে মানে ভাল লাগে তে মানে হেৰি কি আগতে এইবিলাক হেৰি ধৰি লও নাই আৰু হেৰিটোতে যাব লাগে ইমান চাবলীয়া বস্তু নাই এতিয়া মানে ত চাবলগীয়া বস্তু আছে বৰদোৱাত এটা হয়
ধুনীয়া বনাই দিলে যে ন ঠায়ে ঠায়ে মানে চাবলগীয়া বস্তু বিলাক
অ ভাল লাগে এতিয়া ভাল লাগে মই মাজতে গৈছিলো চাই আহিলো গৈ আগতে গৈয়ে থাকো ফাকুৱাত যাও অ আমাৰ গাও পৰা গাড়ী লৈ গৈছিলে
অ ভাল লাগে ন সবে মিলি জুলি গলে গাঁৱত
অ আগতে গাওঁ তপা গাড়ী আগতে হেৰি গৈছিলো আগতে ফাকুৱাত বুলি যাওঁৱেই ফাকুৱা হলে যাওৱেই ইয়াৰ পৰাও যাওঁ কিন্তু এইবাৰ বনোৱাৰ পৰা মানে গোপিনীৰ লগত অ যাওঁৱে এতিয়া গু্ গোপিনীৰ লগত গৈছিলো অ গোপিনী গৈছিলে যে আমাৰ গতে ম এ ৰাইজৰ মানুহ গৈছিলে ৰাইজৰ মানুহৰ লগত গৈছিলো ভাল লাগে গৈ আও এনে মানুহৰ লগত গৈ ভাল লাগে
বনাইছে মানুহখিনি একেলগে খাইছে। একদম কোৱা বনভোজ খোৱাদি খোৱা - খাব লগীয়া হৈছে ন? তাত আৰু এনেই মানুহ সৰহ হলে খায়ো ভাল লাগে।
ভাল লাগে উম। নিৰামিচ তথাপিও ভাল লাগে ভগৱানৰ হেৰিয়ত উ
ভাল। তাতো নিৰামিচে খাব লাগিব। উম। কৰিলেও গোটেই মানুহখিনি একেলগে ভাত খা - খাবলৈ কিমান মজা লাগে ন?
হম।
উম। তেনেকে যাব লাগে এনেই মানুয়ে আমি এনে গৈছোঁ হেৰিত। অ তাৰ আগৰ তাৰ আগৰ পৰা গৈছিলো বোৱাৰীহঁতৰ লগ
নটা। বোৱাৰী হতৰ লগত বোৱাৰী বিলাকৰ লগত উচৰ পা যোৱা।
যাবি আকৌ।
যাম - যাম। উম - হম। আকৌবাৰ যামেই, যাম বুলি ভাবি আছো কেতিয়া ভগৱানে নিয়ায় আও
অকমান ঠাণ্ডা পৰক দে বহুত গৰম ন চাবলৈ দিগদাৰ এতিয়া ৰ'দ বেছি। হয়। ৰ'দ বেছি এতিয়া ও মানে ঘূৰিবলৈ দিগদাৰ। উ। এইকেইদিন বহুত গৰম পৰিছে দে এইকেইদিন গৰমৰ অহ। চাবলৈ দিগদাৰ এতিয়া। উম। এতিয়া ফুৰিবলৈ গলেও বহুত দিগদাৰ দে গৰমত কাপোৰ কানি পিন্ধি কৰি থাকা কৰাটো দিনটো বহুত অশান্তি লাগে।
উম। ফুৰিবলৈ গলে
মই এদিনাখন ফুৰিব গৈছিলো মানুহৰ এঘৰত দিনটো আছো যে দিনতো ভাত পানী খাই ৰাতিও ভাত পানী খাই আহিছো। এই ধিংওলে গৈছে।
হয় নেকি?
অহ। ইমান অশান্তি লাগিছে কাপোৰযোৰ পিন্ধি কৰি গৈছিলো এই বোৱাৰী জনীৰ বায়েকৰ ঘৰলে। একে মানে থাকিয়ে অশান্তি লাগি গৈছে গৈ তাত।
হয় হে কাপোৰ পিন্ধি যাবলৈ মানে হেৰি লাগে। ঘৰত যি তি পিন্ধি থাকিব পাৰি হয়।
অহ। তাত অশান্তি লাগি গৈছে গৈ মোৰ দিনতটো দিনতটো তাতে দিনতটো কাপ পিন্ধি থাকে থাকিব লগগীয়া হৈছে সলাব দিছিলে মানে অ ' অ',
নহলাও সলাবও মন নাযায় গৰমত আকৌ উম। অ' কাপোৰ দিলেও সলাব মন নাযায় আকৌ পিন্ধ উম,
তাকে ফুৰিবলৈ গলে এনেকুৱা দিগদাৰ এতিয়া, নিজৰ ঘৰত। থকা
উম,
এ এই মানে আমাৰ বোৱাৰীজনী বায়েকৰ ঘৰ আও হব দে ন উম অ দেওৰক অ'
অ, অ
উম আকৌ পিছত কথা পাতিম দে।
হব দে। হয়,